হেল্ল'।
অ', ৰিয়া।
কি খালি জিমৰ পৰা আহি?
জিমৰ পৰা আহি মই ভাত খালোঁ দা মাহত দালি বনাইছিল সি ভাত কণী দুটা। আ। আৰু বিন আৰু আলু ভাজিছিল বিন না লেচৰা নেকি সেই লে। বিনে নে লেচৰা হ'বা কাৰণে সেই আলু ভাজিছিল সেই খালোঁ। আৰু আচাৰ আছিল, মিক্স আচাৰটো।
ডেইলি কণী খায় নেকি ৰাতিপুৱা?
অ'।
কেইটা? দুটাই ডেইলী?
দুটা খাওঁ।
দিনটোত কি দুটাই?
হা?
দিনটো দুটা খানা আৰু খা গোধূলি?
দুটাই খাওঁ, কেইটাবা খাৱা যায় তিনিটামান।
অ', এনেই মানে ৰাতিপুৱাই ভাতে মাৰি দিয়া আৰু।
অ'।
হেভী মিল আৰু।
হেভী মিল দি ল এটা আৰু।
কাৰছ প্ৰটিন গোটে ল আৰু।
চব চব লাও।
উম, এতিয়া-এতিয়া আৰু কি খাবি অলপ পিছত?
অলপ পিছত একো নাখাও আৰু ডাইৰেক্ট দিপৰা ভাত খাম আৰু।
কি কয়ে নেকি?
মাজতে এনে কিবা থাকলি খাম আৰু।
উম।
কিবা যদি বনা বস্তু থাকে বা যি থাকে আৰু কিবা খাম আৰু।
উম। বাকী মানে, আমাৰ অসমৰ এটা জনপ্ৰিয় উৎসৱ বিহু।
উম উম
বিহুতো কেৱল এটা উৎসৱ নহয়, ইমানে আমাৰ সংস্কৃতি হয় আৰু। অ আৰু মানে-' আমি বছৰটো তিনিটা সময়ত পালন কৰো বিহু।
উম
তোৰ মানে তোৰ মতে মানে বিহু মানে কি আৰু-
চাবি, বিহুতো মানে অসমত এটা-' প্ৰধান জাতীয় উৎসৱ আৰু, এ ইয়াত মানে ধৰ্ম জাত-' বা ভাষাৰ ভেদা ভেদ নকৰি মানে চব মানে অসমৰ যিবিলাক সম্প্ৰদায় আছে আৰু সেই সম্প্ৰদায়ৰ মানুহ-' এই উৎসৱটো মানে আনন্দত পালন কৰে আৰু। আৰু মানে বিহুতটো মূলত মানে সেই আৰু কৃষি কৃষি জীৱনৰ আৰু। মানে ঋতু চক্ৰ মানে বিহুৰ মানে যিটো মূল ভিত্তি আৰু সেইটো মানে হৈছে কৃষি জীৱন ঋতু চক্ৰ আৰু মানে সামাজিক মিলন আৰু সেইট আৰু।
আচ্ছা আৰু এই মানে বিহু সব্দাটো কৰ'পৰা আহিছিল?
বিহু শব্দতো মানে চা বহুতো মানে যিবিলাক গৱেষক বিলাক আছে তেওঁলোকৰ মতে মানে বিহু শব্দতটো মানে ডিমাচা বা অন্যান্য যিবিলাক প্ৰাচীন জনগোষ্ঠীৰ মানে বিচু শব্দৰ পৰা মানে আহিছে মানে যাৰ মানে যাৰ অৰ্থটো হৈছে মানে সেইয় আৰু ধৰ আনন্দ বা উৎসৱ আৰু। আৰু সময়ৰ লগে লগে মানে এই উৎসৱ মানে সমগ্ৰ অসমতে প্ৰচলিত হয়।
উম' আৰু তোক যে ক'লো মই বছৰৰ তিনটা বিহু পালন কৰা হয়। নামকেইটা কচোন তই?
চোৱা বছৰটো তিনিটা বিহু পালন কৰা এটাৰে হয়ল প্ৰথমটো হ'ল ৰঙালী বিহু বা বহাগ বিহু যিটো মানে নতুন বছৰত পালন কৰা হয় মানে যিটো বসন্তৰ আগমন বুলি কোৱা হয়। তাৰপিছত আহে মাঘ বিহু যিটো ভোগালিক বিহু বুলিও কোৱা হয় মানে এইটো আৰু শস্বলাক যেতিয়া চপাই আনে আৰু তেতিয়া মানে পালন কৰা হয় আৰু মে ভোজৰ উৎসৱ বুলি কয় মে এইটো সময়ত মানে ধৰ সকলোৰে ঘৰত আৰু যিবিলাক খোৱা সামগ্ৰী আৰু ভৰপৰ হৈ থাকে আৰু উভয়
অ' অ'
আৰু শেষৰটো আৰু কাতি বিহু বা কঙালী বিহু মানে যিটো টো মানে শইচৰ বৃদ্ধি আৰু মানে সমৃদ্ধিৰ কামনা কৰা হয় এই বিহুটোত মানে হেই কৰে আৰু এ কি কয় তুলসী তল চাকি দিয়ে বা আৰু এই পথাৰ বিলাকত ধুনীয়াকে চাকি দিয়া হয় আৰু গধূলি সময়ত।
অ আচ্ছা এনে তোৰ ৰঙালী বিহুতটো মানে আটাইতকৈ জনপ্ৰিয় কিয়?
ৰঙালী বিহুতটো জনপ্ৰিয় কাৰণ হয় কাৰবি ৰঙালী বিহুতটো মানে বসন্ত ঋতুত পালন কৰা হয়। আৰু এই সময়ত মানে চাও গছৰ পাতবলাক ধুনীয়া মানে সেউজীয়া হৈ থাকে বা ন গছত মানে সেই গছত অ' যিবিলাক আগৰ খৰা পাতবিলাকে সেই পাতবিলাকো সৰি যায়। বেয়া পাত বিলাক সৰি যায় মানে নতুন গছ গছতত মানে নতুন নতুন পাত আহি যায় আৰু মানে কৃষি কৃষিৰ লগত যিবিলাক লোক জড়িত তেওঁলোকৰ বাবে মানে এটা নতুন বছৰ আৰম্ভ হয় আৰু তেওঁ যতে গীত নিত্যয় আনন্দ আৰু মিলনৰ বাবে আৰু এইটো বিহুতটো মানে বিশেষ আৰু এটা।
অ' অ' আৰু তোৰ গৰু বিহুৰ গুৰুত্বটো কি?
গৰু বিহুতটো মানে চাম গৰু বিহুতটো মানে সেই কৰে আৰু ৰঙালী বিহু যটো প্ৰথম দিন থাকে প্ৰথম দিন থাকে ৰঙালী বিজুমাৰ সাত দিন পালন কৰা হয় না। সেইকাৰণে তাৰ যিটো প্ৰথম দিন সেইটো বিহু প্ৰথম দিনটো মানে গৰু বিহু আৰু মানে কৃষি কৰ্মত যিহেতু ত গৰুৰ অৱদানতটো বেছি না সেইকাৰণে তো হাল বোৱাত হওক বা খেতি কৰাতে হওকক বা এই সকলো কামতে আৰু মানে গৰুটো কৃষি কাৰ্যত মানে মূল বস্তু না সেইকাৰণে এ সেইদিনা আৰু গৰুটোক মানে ৰাতিপুৱাই নদীত লৈ যাই নদীত লৈ যাই কিনে গাছা ধুৱাই দিয়ে ল তাৰ পিছত লাও বেঙেনা মাখিয়তি সেইবিলাক পাত মানে পাতেদি মানে তাৰ মানে কবিতা গা আৰু আৰু মানে সেই কৰে আৰু গধূলি হোৱাৰ লগে লগে মানে যি দাল পঘা থাকে পঘা মানে সলাই দিয়ে আৰু নতুন পঘা লৈ তাৰ গোৱালিটত ধুনীয়াকে ধূপ ধুনা দিয়ে
অ' উ আৰু তোৰ মানে মানুহ বিহুত কি কৰে
মানুহ বিহুত মানে চা মানুহ সিদিনা নতুন নতুন কাপোৰ পিন্ধে আৰু বা মানে বিহান দিয়া বুলি যিটো কয় মানে এ মানে নিজৰ আত্মীয়ৰ মানুহ বিলাক আৰু মানে অ বিহান দিয়ে আৰু মানে সৰু বিলাকে ডাঙৰ সকলৰ আশীৰ্বাদ লয় বা গামোচা গামোচা উপহাৰ দিয়ে আৰু আত্মীয়স্বজনক লগ পাই আৰু বাৰ আৰু নতুন বছৰৰ শুভেচ্ছা এটা জনাই আৰু
আচ্ছা আৰু মানে এই বিহু নাচটো মানে কিয় ইমান বিখ্যাত
বিহু নাচটো ফেমাছ হোৱাৰ কাৰণ হওক। আমাৰ অসমৰ মানে এটা জনপ্ৰিয় লোকনৃত্য আৰু মানে বিহু এটা। মানে ইয়াত মানে উদ্মটো আনন্দ যৌৱন প্ৰকৃতি আৰু মানে জীৱনৰ যিটো উৎসাহ আছে সেই সকলো বিলাক মানে বিৰোধিতা টো প্ৰকাশ পায় লগতে ল'ৰা ছোৱালী ছোৱালীবিলাক একগ একেলগ হৈ কিনে মানে এই নৃতয়টো পৰিবহন কৰে আৰু
আচ্ছা আচ্ছা আৰু বি বিতৰক বৈশিষ্টয়ত কি
বিহগিক মনছা বিহু গীতত মানে চা প্ৰেম প্ৰকৃতি কৃষি সমাজ আৰু মানে জীৱনৰ বিভিন্ন অনুভূতি বিলাক প্ৰকাশ পায় আৰু কাৰণ বিহুত যিবিলাক মানে বিহুৰ সময়ত যিব বিলাক গীত গোৱা বা হুচৰি গীতে হওক এই গীত বিলাকত মানে এ প্ৰেমৰ বিষয়ে থাকে বা প্ৰকৃতিটোৰ বিষয়ে থাকে কৃষিৰ বিষয়ে থাকে সমাজখনৰ বিষয়ে থাকে। আৰু এই গীতসমূহ মানে সহজ ভাষাত ৰচনা কৰে আৰু মানে যিটো ইয়াত মানে। সুৰ দিয়া থাকে সেই সুৰটোৱে মানে সকলোৱে মনজয় কৰে আৰু সেইটোৱে মানে এই গীত এই বিহুগীতাৰ বশিষ্ট আৰু
আচ্ছা আৰু এতে মানে কি কি মানে বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়
আহ বিহুত চাবি ঢোল পেঁপা তাৰপিছত গগনা তাল টকা বহী সুতুলি এইবিলাক ইউজ কৰে আৰু আৰু এই বাদ্যয় যন্ত্ৰ বুলিো মানে আৰু বিহুৰ যিটো সুৰ আছে আৰু সুৰটোক মানে সজীৱ কৰি তলে আৰু মানে ধুনীয়া কৰি তুললেে
অ -অ আৰু বিহুৰ সময়ত মানে মানুহে কি কাপোৰ পিন্ধে কেনেধৰণৰ
বিহুৰ সময়ত মানুহে চবেই মহিলাসকলে প্ৰথমতে মেখেলা চাদৰ পিন্ধে বি বিশেষ উম বিশেষকে মানে মুগা আৰু পাট কাপোৰ বি পাত কাপোৰৰ যিটো মেখেলা চাদৰ সেইটো পিন্ধে আৰু পুৰুষসকলে ধত কি তাৰপিছত কুৰ্তাই হওক বা পাঞ্জাবী চাৰ্ট। আৰু গামোচা লৈ আৰু
আচ্ছা আচ্ছা আৰু গামোচাাহান মানে ইমান বিশেষ ক
ছ গামোচা বিশেষ হল কাৰণ গামোচাটো মানে অসমীয়া সংস্কৃতিৰ এটা স আৰু আৰু ই বিহুত মানে মানুহে এ গামোচাখন মানে নিজৰ সেই আৰু ধ যিবিলাক আত্মীয় স্বজন থাৰ সেইবিলাকক মানে দিয়ে আৰু উপহাৰ দিয়ে আৰু সন্মান দিয়ে আৰু বা মৰম শুভেচ্ছাৰ এটা মানে নিদৰ্শন হিাপে উপহাৰ দিয়ে আৰু
আচ্ছা আচ্ছা আৰু মানে হুঁচৰি যে গাই হুঁচৰি বলা বস্তুটো কি
উচৰিছে মানে কিজানে যেতিয়া মানে এ দহ পোন্ধৰ জন একেলগে এ সেই আৰু ল'ৰা ছোৱালী একেলগ হৈ কিনে যেতিয়া মানে ঘৰে ঘৰে যায় আৰু মানে গাঁৱৰ এইটো মানে গাঁৱৰ পৰিৱেশত মানে বেছি দেখা পোৱা যায় কিন্তু চহটো অলপ চলপ পায় আৰু কিন্তু গাঁৱত পৰিৱেশত মানে এইটো বস্তু বেছি দেখা পায় মানে একেলগে দহ পোন্ধৰ জন ল'ৰা ছোৱালী এককলগ হৈ কিনে মানে গাঁৱৰ ঘৰে ঘৰে যায় বিহুগীত গায় আৰু বিহুগীত গাই কিনে মানে গৃহস্থ মানে আশীৰ্বাদ দিয়ে। আৰু আহ গৃহস্থ মানে সেইয় আৰু মানে যিসকল ল'ৰাাল। চলি যায় সিহঁতক আহ সন্মান কৰে আৰু বা আপ্যায়ন দিয়ে। আৰু দান দক্ষিণা এটা দিদিয়ে আৰু বিহু নাচাৰ হৈ জানে সেইটোয়ে আৰু হুচৰি কাৰণ তেওঁলোকে গৃহস্থক আশীৰ্বাদো দিয়ে ন
অ' এ মানে জেং বিহ তু কি
উম
চেং হৈ যায় নেকি?
হা হা?
জেং বিহুতি জেং বিহু।
বিহু জেং বিহুতো মানে সেই আৰু। এইটো জেং বিহুতো মানে বিশেষকে মানে মহিলাসকলে মাৰে আৰু ইয়াত মানে পুৰুষ জড়িত নাথ কিবা লৰা মানুহ জড়িত নাথাকে আৰু মানে মহিলাসকলৰ এটা মানে পৰম্পৰাগত বিহু আৰু। ইয়াত মানে চব-চব মহিলাই থাকে আৰু একেলগে গ গান গাই আৰু উ নৃত্য পৰিবেশন কৰে আৰু।
আচ্ছা। আৰু মানে তোৰ হেৰি মাঘ বিহুত কি কৰা হয়?
মাঘ বিহুত- মাঘ বিহু মানে চাহটো সেই সময়ত মানে ধান বিলাক পকি যায় আৰু। আৰু চবে মানে ধান বিলাক চপাই আনে ঘৰৰ মানে যিটো সেই থাকে আৰু গো হালি থাকে।
হা।
টো বা যিটো ভঁৰাল ঘৰ থাকে সেই ভঁৰাল ঘৰত মানে এ চব মানে ধান চান বিলাক আ, মৰাণ মাৰি কিনি মানে আনি থৈ দিয়ে আৰু মানে-মানে চপাই থৈ দিয়ে আৰু সেই সময়ত মানে চবে মানে একেলগে হৈ কিনে লগ ভাগ খাই আৰু বা উৰু শুকান নিশা সকলোৱে একেলগে ভোজ খায় আৰু। আৰু পিছদিনা মানে ৰাতিপুৱা-ৰাতিপুৱা উঠি কিনে যিটো মেজি বনাই আৰু সেই মেজিটো জ্বলাই দিয়ে আৰু। জ্বলাই কিনে প্ৰাৰ্থনা কৰে আৰু মানে যি বছৰটো ভালে-ভালে যায় আৰু।
অহ, আৰু মানে কাতি বিহুত কি কৰা হয়?
কাতি বিহুৰ? কাতি বিহুত চাবি কাতি বিহুতে কঙালী বিহু বুলিও কোৱা হয় আৰু সেই সময়ত মানে সেই আৰু যিহেতু খেতিত মানে সেই সময়ত এতিয়া মানে ধান বিলাক হৈ থাকে আৰু মানে আৰু মানে সে কৃষকসকলে মানে সেই কৰে যে মানে ধানটো ভাল হয় আৰু তাৰ কাৰণে চাকি জ্বলাই আৰু মানে যিখিনি ৰুইছে মানে সেইখিনি যাতে ফলটো পায় আৰু তাত প্ৰাৰ্থনা কৰে আৰু।
আচ্ছা আৰু বিহুত মানে কি-কি খাদ্য মানে খোৱা হয় বিশেষকে?
বিহুত বিশেষকে চাবি মানে পিঠা বনাই, লাৰু বনাই, চ' পিঠা বহুত ধৰণ আছে তেৰ তাৰে পিছত চাবি যেনেকে তিল পিঠা, নাৰিকলৰ পিঠা, লাও পল্লা পিঠা, টেকেলি পিঠা ঘিলা পিঠা, তেল পিঠা এনদে বহুত পিঠা বনাই আৰু লাৰু নাৰিকলৰ তিলৰ লাৰু, গুৰৰ লাৰু, আহ! সেইবিলাক বনাই। দৈ থাকে, গুৰ থাকে আৰু কোমল চাউল, মাছ। বিভিন্ন মানে পৰম্পৰাগত খাদ্য থাকে আৰু।
অ' এনে মানে বিহুটো আৰু কৃষিৰ মাজত মানে সম্পৰ্কটো কেনেধৰণৰ?
চাবি মানে তিনিটা বিহুৱে মানে। যিহেতু আমাৰ বিহু তিনিটা সেই তিনিটা মানে কৃষিৰ মানে তিনিটা মানে গুৰুত্বপূৰ্ণ পৰ্যায়ৰ লগত জড়িত হৈ থাকে। মানে ধৰ এটা ধৰ বিশ তাৰ লগত এটা শস্যৰ বৃদ্ধিৰ লগত আৰু এটা মানে শস্য চপোৱাৰ লগত আৰু।
আচ্ছা আচ্ছা, আৰু সমাজখনত মানে বিহুৰ ভূমিকাটো কি?
সমাজত বিহুৰ ভূমিকাটো মানে চা বিহুৰ মানে মানুহৰ মাজত এটা সম্প্ৰীতি, ভাতৃত্ববোধ, সহযোগিতা আৰু সামাজিক ঐক্য যিটো থাকে, সেইটো মানে সকলোৰে মাজত বৃদ্ধি কৰে আৰু মানে সমাজত। সেই
উম, আৰু মানে আজিকালি বিহুটো এনেকে পালন কৰে।
আজিকালি চাই আগতে চাই আগতে মানে বিহুটো অলপ বেলেগ আছিল। এতিয়া মানে গাঁৱৰ লগতে মানে চহৰতে মানে বিহুৰ বি বিভিন্ন মানে কমিটিৰ অনুষ্ঠান থাকে আৰু বা সাংস্কৃতিক প্ৰতিযোগিতা থাকে সংগীত অনুষ্ঠান থাকে বা নৃত্য পৰিবেশন কৰা হয় আৰু আৰু ডিজিটেল মাধ্যমতো মানে বহুত বিহু মানে বিশ্বতজুৰি প্ৰচাৰ কৰা হৈছে আৰু
আচ্ছা আচ্ছা বিহুটো মানে অসমৰ বাহিৰতো পালন কৰে
অ অ অসমৰ বাহিৰতো মানে বিভিন্ন ৰাজ্যত বা বিদেশতো মানে বিহুটো পালন কৰা হয় আৰু উৎসাহ ঠাইৰে বিহুটো পালন কৰে